হেল্ল',
বাইদেউ নমস্কাৰ।
নমস্কাৰ -নমস্কাৰ কি কৰিছে?
এনে চাহ খালো আপুনি কি কৰি আছে?
মই এতিয়া চাহ- তাহ খাই এনে আছো আৰু। কাম-চাম নায় কাম কিমান কৰিবা আৰু।
কাম কিমান কৰিব ঠিকে আছে দিয়ক
এতিয়া কি কৰি আছিলা তুমি?
এ' লানঞ্চত আহিলো ৰ'ব।
অ', - অ',
আহিকে আছো আ আহিকে গালি শুনিলো।
কোনে গালি দিছে অহ?
দিয়ে নে ই আৰু কব ধৰিছে যে এয়া চিনটো আৰু মই এনেকে ওলাই আহিলো এনে কব ধৰিছে আৰু এটা -এটাকে যাব লাগে সেই আৰ ডিমঅৰ এটা বস্তু মই নটিচ কৰিছো ই কৈ যি থাকে যে গালি শুনিলে এখন কানলে শুনি এখন কানেদি ওলাই দিব লাগে সেনেকুৱা হেনে হৈছে ইফালদিশুনি ইপিনদি ওলাই দিওঁ।
অহ, তেনেকেই কৰিব লাগিব।
উপায় নাই আৰু
উপায় নাই কিমান গালি খাবা নহলে
হ ঠিকে আছে দিয়ক অ চাহ তাহ খালে
চাহ খালো খালো এতিয়া কি খাবা তুমি কি খাবলৈ আহিছা
মই লাঞ্চত আহিছো কিন্তু আপোনাৰ এই চাহ খালো আৰু ক তাত এতিয়া ভাত খাব ৰাতিপুৱা যোৱাতে ভাত খাই গৈছো
লাঞ্চত সাতটা বজাত
উপায় নাই এই মানে চুম্পিক ঘূৰাব লাগে ন মোৰ কুকুৰটো
অ
াইগাটো হাগুৱা বনিব লাগে সেইটো কাৰণে আপোনাৰ যিখিনি টাইমত আহোঁ আহ সিখিনি হগুৱাই বগুৱাই থৈ যাওঁ
তাইক মানে এক পাক মৰাব লাগে ন
একপাক মানে বহুত দূৰলে নিব লাগে নহ'লে ওচৰত নাহাগে আৰু নাহাগিলে বোৰাাক দিন টো মানে কুং কুঙাই থাকে ঘৰতে নাহাকে
অ ত কেইমাহ হৈছে কিমান দিন মানে ত
এইটো তিনি বছৰ হল্টাই
অ নে ডাঙৰ হ'লগে হ কি বুলি কলি তাই
এইটো আপোনাৰ গল্ডেন আৰু লেব্ৰাৰ ক্ৰচ হয়
আহ
তোৰ মানে আপাৰ চানা দিব পাৰিলে ভাল পইছা কিন্তু এইটোৰ কিউটনেচটো এইটো বেছি আহে
উম ডাক্তৰৰ ওচৰত ভাত নাই বনোৱা বনাম অলপ পিছত কিনো আমাৰ অলপ পিছত সাতটাত বাঢ়িছেহে এতিয়া এতিয়া আহ সাতটা বাঢ়িছেহে বোলো
অ আহ কাই ৰাতিপুৱা লগ পাম মইও যাম বোলো কালি এটা দাম আছে ৰ'ব দাম এটা মাৰিব লাগিব উ কালি মৰ্ণিং আছে
কোনে বিচাৰিছিল
মিতিছে মই
অ কালি আছে ৰ'ব এটা মই আজি বিচাৰি পাইছো নগব আাকৌ কালি মাৰিবা লাগিব বেলেগ চেক্চন ন সেইটো চেকশ্যনৰ পৰা ওলাই আছে কি বা চাই আছে নাজানো বি ত মানে সেইটো চেক কাৰণ বিস্কুট প্ৰত্যেকবাৰ আহে ন এলে মান উপৰৰ পৰা থৈ দিয় স আৰু বিস্কুত ৰাখা জাগাও নাই ওপৰতে থব লাগিব বেলেগত ৰাখা জাগাও নাই এই কেনে এনেকুৱা হৈ আছে বেছি বিক্ৰীও নহয় এই সৰু সৰু বিলাক হয়
সেই ওপৰত উঠাই থই দিছো আজি আজিও পালো এটা মাইয়নিছেছে এটা ভেজমেয় সেইটোত থৈছিলে আৰু কিবা আছিলে নেকি অ মাৰি দিলো হেৰিৰ লগত ডামফৰ লগত একেলগে
উপ উপাই নাই আৰু এ চোৱাটোতো চাই সেইদিনা চাইছ কিন্তু কেতিয়াবা চকুৰ মাজেদি গুচি যায় গমেই নাপাও
এ মেমে ব গম পালে গালি একো ভাল লাগে
কাল নেকি চ কৈছে হ
নকয়বিলাক
এ আই এছ টি কৰিলেও হেৰি মান দিব নোৱাৰা চাই থাকিব লাগিব ডাইৰেক্ট ডাইৰেক্ট
উম হম আই এছ টি ওলাইছো ধুনীয়াাৰ মাল ওলাইছো আই এছ টিৰ
আপোনাৰ এই ঠাণ্ডা ছেকছনটো পৰীস্মিতা ছেকছনটো যে আছিলে?
অঁ।
মোকে কৈ আছেনে?
পৰীস্মিতা ছেকছনটো? নাই বেজি আছিলে নেকি নাই বেজি নাই নাই। অঁ। তাই তাই বহুত তাই কি আছিলে কল্ড ড্ৰিংকছৰ ছেকছন নহয় জানো?
এই সেইটো চেকচনৰ বহুত মাল ওলাই দিছা আই এছ টিৰ কাৰণে
অ ভালে আছে সেইবোৰ হেৰি কৰি দিলেই ভাল। সেইবোৰ হেৰি কৰি দিব লাগে এইটো কি দি দিব লাগে।
কিমান এতিয়া কেতিয়া পঠিয়াবা আজি পঠিয়াব নে কেতিয়া পঠিয়াব এইটো টাইমে নাই
আজি নপঠায় এতিয়া আপোনাৰ মালটো ওলালো কোৱান্তিতি গণিলো, এতিয়া আপোনাৰ এক্সপাইৰী ডেট নিয় এক্সপাইৰী দেটটো মাৰি কেনে ওলাই দিম আৰু যোনটো এক্সপাইৰী নিয়াৰি থাকে ম দেখ ন উলাদন
মাক দান দিও হেৰি কৰিবি আৰু ষ্টৰ বন্ধ কৰি দিবি আৰু বুলি কৈছে
এতিয়া এনেই আছো এ আপোনাৰ একো বস্তু চেল তেল নাযায় অকল মাকডান আৰু দামতে হৈ আছে
আৰু একো মানে কাম নাই আৰু?
মানে আপোনাৰ বস্তু বিলাক বস্তু বিলাক মানে-
উম।
হেৰি কোৱানটিটি এনেক থাকে ছয় সাত ছয় সাত ছয় যোৱা হয় সেই এতিয়া বেছি আদান ওলাই আছে
বহুত ওলাইছে অভাই
আজি বিল কৰিব দিছে মানুহ মাতি আপোনাৰ এই মূৰত আছে নাই এবাৰ পনীৰ ল'ব বুলি
কোনে কোনে?
আপুনি যি ল'ম বুলি যে কৈছিলে মাল এই দালি কেইটা
অ
তেতিয়া মনত আছেনে মগজি নহয় অ মাকদানৰ মুচুৰ দালি।
আহ আহ
মনত আছে না তেতিয়া যি মই যি কৈছিলো বাই লগ কেইটা নাল যে জকি উঠিছিল যে কাষ্টমাৰ আহিলে কাষ্টমাৰক দিবই লাগিব
উম।
এতিয়া এতিয়া এতিয়া ক'ব ধৰিছে যে তোমালোকে কাষ্টমাৰ আনা এতিয়া মই মই হাঁহি আছো মই খুব গুৰুত্বই দিয়া নাই মই সচাই কোৱা মোক। কিছুমান ক্ষেত্ৰত বাইদেউ যাক ভাল পাওঁ মুখত কওঁ, যাক বেয়া পাওঁ মুখত কওঁ, এতিয়া মই হাঁহি আছো মই কৈ আছো বাৰে বাৰে তুমি তোমাৰ কাছ তোমাৰ তুমি আনা কিয় নাই মই হাঁহি আছো মই এক আনচাৰ দিয়া নাই কাৰণ মোক যেতিয়া লগা আছিল তেতিয়া ভেন্দৰ আহিছিলি যে ভেন্দৰ ক'ত গ'ল
আজি মই সেইকাৰণে কলো ন কালি মেমে কৈছে বুলি কলো মইটো ওঠৰশ টকা বস্তু লৈ গ'লো বুলি ক'লো কথাটো। থাৰ্টি পাৰ্চেট মেমে বিল কৰি ক'ত ক'ত বুলি বিল টো দেখালো, ওঠৰশ পঞ্চাছ টকাৰ বস্তু লৈ গলোঁ ব'ল এতিয়া মেমে কৈছে আপুনি গ'ল এতিয়া দালি দালি ভাগে পৰি আছে সিহঁত ভেন্দৰ কি হল বুলি কৈছে বিল কব কৈছে, মোক কৈছে আপুনি ষ্টাফক কৈ দিয়ক বুলি কৈছে ষ্টাফক তাৰ পা কিনি ল'ব বুলি ক'লো। ষ্টাফে, আপোনাৰ ভেণ্ডৰ টোলৈ আহক বুলি কলো চাওক।
নহয় বেয়া লাগে ন এতিয়া যেতিয়া ভাল মাল থাকে কবি নোৱাৰা ল'ব কাৰণে ভেণ্ডৰ আহিছে। এইটো ভেণ্ডৰ নকয় নহয় এইটো আপোনাৰ কাষ্টমাৰ বুলি কয়, ভেণ্ডৰ কাক কয় যোনে ৰেগুলাৰ নিয়ে। বা বাল্কত লৈ যায় এটা বাল্কত লৈ গ'লে সেইটোক কয় ভেন্দৰ বুলি। এইটো কাষ্টমাৰ কোৱা আৰু কাষ্ট এইটো ভেন্দৰত কেতিয়াও নপৰে লগৰ মানুহ কেতিয়াও ভেন্দৰত নপৰে। এইটো এটা কাষ্টমাৰে হয়। এতিয়া চক মই বা আপুনি যদি এটা লগৰ মানুহ লৈ যাওঁ লৈ যাই কিনে যদি কওঁ যে ভেণ্ডৰ আইছি যি যি লাগে দিবাই লাগব।
উম।
নামত হে ভেন্দৰ, বস্তুটো আমি দুটাই মিলি ল'ম ন। সিবিলাক কাম কৰিব নালাগে, তই যদি মানুহ আমাৰ চা হেৰি ষ্টাফৰ মানুহ এ প্ৰথম ষ্টাফৰ কেটাক দি ল তাৰপিছত তোৰ মানুহ মোক কৈ আছে তোমাৰ মানুহ আছে কাৰণ এতিয়া মোক লাগা বস্তু তাতে একো নাই। মোৰ‌ টাইমত মই কিয় নকৰিম।
একোৱেই নাই বস্তু এক কিলো দালিত ওৱান থাৰ্টি ছেভেন। আমি বজাৰত আৰু সস্তাত পাম ন?
বজাৰত আপোনাৰ এশ টকা দালি দালিৰ
উম। কাবলি বুট তোমাৰ এশ চল্লিছ টকা, এশ আ এশ ফৰটি ফৰ হৈছে ইয়াত।
হা?
ওৱান ফ'ৰ্টি ফ'ৰ কাবলী বুট কিলো। বজাৰ অন বজ নহয় বাহিৰত নহয়, ষ্টৰত আমাৰ।
কাবলি বুট কিমান মান লয়? বাহিৰত কিমান মান লয়?
ৰ মই কেতিয়া এপোৱো এনেকে আধা কিলো তেনে কিমান লওঁ এশ বিছ টকা মান লয় চাগে কিলো!
এতে দুনিয়াৰ পৰঠা চৰঠা ৰুটি ঘুগুনি খাই সিহঁতে নিব পাৰব। আৰু পনীৰ ওলাইছে এইবাৰ আৰু এইবাৰ আপোনাৰ ওঠৰতা পনীৰ, ওঠৰতা পেকেট ওলাইছে। সাত ছয় তাৰিখত আছে। এই সাতটা নেকি আৰু বাকী গোটেই কেইটা সাত তাৰিখৰ হয়। নেক্সট বাৰ তাৰিখৰো আছে। এবাৰ পনীৰ দুনীয়াৰ পাব।
মই লম, মই লম পনীৰ বোলে মোক লাগিব দেই পনীৰ মোক লাগিব বুলি
কোনে?
তোমাৰ দি এম।
কেতিয়া নিব ওঠৰটা পনিৰ আছে। বাৰ' তাৰিখৰো আছে আৰু, এতিয়া সাত তাৰিখৰ আপোনাৰ ওঠৰটা পনীৰ আছে। আৰু ওঠৰতাৰ আপোনাৰ তিনটাতকে ওপৰত কাকো নিবাই নেদো কাৰণ তিনটাততো ওপৰত ইয়াত মানা কৰা নাই যদি চবে লোৱা হৈ যায়।
উম
যদি চবে নিবা নোৱাৰে টো তিনটা ওপৰত নিবা আৰু এতিয়া আপোনাৰ ছেবেণ্টি পাৰ্চেন গ্ৰুপ লন দিব নোৱাৰো ন'।
আৰু দিব নোৱাৰে অ',।
এতিয়া চাব পনীৰৰ কাষ্টমাৰ নোহোৱা হ'ব ওঠৰটাৰ সেইও আপুনি দাম মাৰব লাগব চাই ল'ব।
সেইটো কাৰনে পনীৰ কিমান টকাত আহিব এতিয়া কেইটকা আছিলে তাত? চাৰিশ কিমান এনে?
পাঁচশ কিমান চাৰিশ নহয়। পাঁচশ কিমান টকা আ এনে আপোনাৰ হেৰিত নাই হেৰি নাইন্তি এ নাইণ্টি এইট নে, নাইণ্টি ছিক্সকে আহিছিল এক পেকেটত।
অহ তাৰপিছতে তোমাৰ অহ নহয় নাইণ্টি ছিক্স, ফৰটি কিমানকে চাগে?
ন -ন ফৰটি নাইনটিতটো আপোনাৰ ফৰতি এইত কে -ফৰতি এইত কে
অহ
আতা আপোনাৰ এইটো আপোনাৰ এই এইট্টি ফ'ৰত না কিমানত নিছিল হা
অহ -অহ এই গণেশে নিলে ফৰটি ওৱানত। ফৰটি
মই নিজে নললো মই দালিকেই ললো ন'বেয়া লাগে না লৈ কিনে সেইটো নললো আৰু আ -হা
পাই ল'ব পাৰিলা হেতেন তুমি অ',।
নাংগে দিয়ক ইয় বেচেৰা খাম বুলি কৈছে একো বস্তু নলয় ন '।
কোনে - কোনে?
গণেশ।
অহ, গড আমাৰ গণেশ। অহ, পিছদিনা পিছ কৰি লৈছে তাৰপিছত মোক উলুবাৰীতো ওলাইছিলে বোলে চুনীলে কৈছে পনীৰ এটা থৈছো লৈ যা তাত আকৌ একচল্লিশ টকা।
তাতে একচল্লিশ
একচল্লিশ টকাকে দিছে তাৰপিছতে আমাৰ নেযাওঁ।
একচল্লিশ টকা আছিল নে ফৌৰতি এইত আছিল আপোনাৰ নাইনতি পাৰ্চেন্টেত ধৰনাই পাৰা নাই। এ মুঠতে সিমান মানে আছে বহুত কমত পাইচি।
বহুত কমত।
কিন্তু এই বেছিন মানে ইমান এক্সপাইৰী হোৱা মাল খাব নালাগে কিন্তু দে। এইটো বেয়া ন গাখীৰ চকলেট এইবিলাক বস্তু ইমান খাব নোৱাৰ ধৰি লওক দছ দিন আছে তেতিয়া কিনি লৈ যাক আৰু দুখাজতে খাই খতম - তংকৰ এতিয়া লাভত থাকা যায়।